ভাল ভাল চব ঠিকেই আছে। এনেই বহি আছো। কালি মই তাতে কি বুলি কয় জালুকবাৰী আৰু এইফালে খানাপাৰাৰ ফালে যাবৰ কাৰণে মানে, যাম বুলি ভাবি আছো। জালুক জালুক জালুক বাৰী ফালে। জালুকবাৰী আদা বাৰী ফালে, বহুত দিন হ'ল ন। যোৱা হোৱা নাই তাতে।
এ এতিয়াতো জালুকবাৰী আদৰবাৰী তুমি চিনিয়ে নাপাবা। একদম চব বদলি হৈছে। আগত যেনেকুৱা আছিলে অ- একো নাই এতিয়াতো বহুত কিবা কিবি নতুন বনিছে আ আগৰ টো ভাঙিগিছে বা আগৰ খিনিও আছে। যোনটো বহুত পুৰণা পুৰণা দোকান বিলাক আছে সেইটোতো আছে কিন্তু বহুত নতুন
আচ্ছা আচ্ছা আচ্ছা ভালে ভালে
ইয়াতে তুম অ মই কৈ আছো ৰবা তোমাক তোমাৰ আধা বাৰ এৰি অ ডমিনোজ ডমিন'জ টা আছে ডমিনাজ বনাইছে তাতে আধাাবাৰীত তাৰ পিছত আধাাবাৰীত তোমাৰ মিনজৰ চাইডত তমাৰ কেফ চি আছে খোৱাৰ কাৰণে যদি তুমি ইয়াতে কিব খাব বিচাৰা সেইটো তাৰ পিছত অ উ তাৰপিছততো খেলিম তোমাৰ চকুৰ ডক্টৰ আছে তাতে অ কিবা আই কে আই কেয়াৰ বুলি এটা নতুনকে ফুলিছে অ চকুৰ হয় ডক্তটৰ অটো ভাল হয় মইও দেখাইছিলো যেতিয়া মোৰ চকু আহিছিলে ৰংগা পি গৈছিলে একদম এতিয়া মই দেখা
আচ্ছা আচ্ছা আচ্চা
ভাল পাইছ সোনকালে বহুত সোনকালে ভাল পাইছো ত' সেইটো ভাল হয় ডত্তৰ তাৰপিছত তোমাৰ সেইবোৰ আহ ই চি জি এক্সৰে এইবোৰ কৰিব কাৰণে যদি তুমি কিবা ব্লাড টেষ্ট বা কিবা হেমোগ্লবিন টেষ্ট এইবোৰ কৰিব বিচাৰা দেন সেইটো কাৰণেও খুলিছে নতুনকে এক্সেল কেয়াৰ আছে তাৰপিছত হেৰি দুটা আছে তাতে তাৰপিছত তোমাৰ ফা ফাৰ্মাচীটো বহুত ফাৰ্মাচী যে তুমি কিবা দি কোনো তুমি আৰু কিবা ঔষধ তুমি বিচাৰা চব তুমি পাই যাবা জালুকবাৰীদ জালুকবাৰী আৰু আদাবাৰীত যিমান কম চ কম নহলেও পোন্ধৰটা দছটা পোন্ধৰটা মান ফাৰ্মাচী আছে আৰু বহুত ডাঙৰ ডাঙৰ ফাৰ্মাচী তুমি চব ঔষুধ পাই যাবা তাতে হমিঅপেথি এল'পেথি আয়ু্বেদিক সব চব খুত পাই যাবা তুমি ইয়াতে
অহ ভালে।
অ আৰু
হাই মই যেতিয়া আ মই আগতে যেতিয়া গৈছিলো কিবা নাছিলে ইমান
অ আগতে বহুত কম আছিলে কিন্তু আজিকালো তুমি জানাই এইবোৰে চব চব বজাৰ কৰে চব কিবা কিবি মানে সেইবোৰে যি যি বস্তু বেছি মানুহে কিনিব বিচাৰে সেইটো। সেই বিলাকত দোকান বেছি পাবা তুমি খানাৰ পাবা খানাৰ নতুনকে তোমাৰ প্ৰাইম ডেক্স সেইটো কেকৰ হয় কেক পাই যাবা তাতে পেটিছবোৰ পাইাবা তাৰপিছত কেক জন খুলিছে ইয়াতে নতুনকে গল্ডেন বেকাৰী বুলি দুটা তিনটা বেকাৰী খুলি গ'ল আগতেতো এটাও নাছিলে। ন
আচ্ছা আচ্ছা আচ্ছা
অঁ আৰু তুমি কিহৰ কাৰণে আহি আছা।
এনে ব ক কাপোৰ কাপোৰ মই কিনিমে কাপোৰৰ কাৰণেও আহি আছো এনেও জাগাটো ও চাও কিবা কেনে কি ডেভেলপমেন্ট হৈছে।
অঁ তুমি যেতিয়া আহিছিলা তেতিয়া কি কি আছিলে যে
তাতে একো নাই মল চল একো নাই তাতে তাতে এটা স্কুল আছিলে। এইটো আছে নে নাই নাজানো তাৰ পিছত
অঁ স্কুলতটো আছে স্কুল আছে এটা আদাবাৰীত ভিক্টৰিয়া স্কুল আছে। এটা জালুকবাৰী তোমাৰ আমাৰ পি জি খুজিছে নতুন কে আৰু কলেজ আছিলে গ্লু আনজ একাডেমি কলেজ আছে। মানে তাতে ইলেভেন আৰু টুৱেলভৰ এডমিচন লয় আৰু আৰ্ট আৰু চাইন্স আছে কমাৰচ নাই।
আচ্ছা আচ্ছা আচ্ছা আচছা।
উম
আৰু মল চল বিলাক খুলিছে তাত
অঁ বহুত মান খুলিছে ইহঁতে এইবোৰতো আদাবাৰীত গ'ল আদাবাৰীত তাৰ পিছত তোমাৰ পেট্ৰল পাম্পটো যে আগৰ আছিলে ন এতিয়াও আছে পেট্ৰল পাম্প নতুন খোলা নাই পেট্ৰল পাম্প আগৰ নিচিনাই ব আদাবাৰীত তোমাৰ বহুত দোকান খুলিছে। ৰাস্তাত তুমি চব যিমান ফল আহে মানে চিজনৰ যিমান তুমি আম বা তুমি আপেল বা তুমি আনাৰ তুমি যি বিচাৰা তুমি চব পাই যাবা আদাবাৰীত অমিতা অঁ যিবোৰ চব ফল-মূল পাই যাবা তাৰ পিছত তাতেতো আদাবাৰীতো বাছ ষ্টেণ্ড হয় ন চব তাতে গাড়ী বাছ বিলাক তাৰ পৰাই উঠে চব জাগা জাগা বা ডিব্ৰুগড় এইবোৰ। চব যায় ন তাত। ট্ৰেকাৰ এইবোৰত উঠে, মানুহ ত সেইটোয়ে আদাবাৰীত তোমাৰ মল দুটা মল খুলিছে, এটাটো হ'ল তোমাৰ ব্ৰেণ্ডৰ খুলিছে এইটো পেণ্টালুন আছে। তাৰপিছত তোমাৰ চিটি কাৰ্ড আছে। অ' পেণ্টেলন আছে। সেইটা আছে ৰিলায়ন্স আছে আদাবাৰী আ অলপ-অলপ, একদম কি ক'ম আৰু ছ-ছ, মিটাৰৰ মানে ডিচেঞ্চত আছে। পেণ্টেলুন আছে। তাৰ পিছত তোমাৰ চিটি কাৰ্ড আছে। চিটি কাৰ্তত তুমি ন এইবোৰ কোৱা কাপোৰ বা বাচন বা চেন্দেল, যি বিচাৰে চব পাই যাবা। চিটি কৰ্টট। তাৰপিছত হেৰিও আছে তোমাৰ, টাটা হেৰি মানে মল টাটা-টাটাৰ হেৰি মল আছে এটা। তাতেতো অকল তুমি কাপ সুৰে পাবা জুদিও নহয় আৰু এটা আছিলে। নাম পাহৰিছো, অ' সেইটো টাৰে হয় কিন্তু জুডিয়'টোত দাম কম হয় ন। কিন্তু সেইটোৰ দাম কাপোৰৰ দাম বেছি, জি অ', ত সেইটো আছে। আৰু তাৰপিছত বহুত ডাঙঘৰ এ-এস্কাৰ মল আছে সেইটোতো মাল্টি ষ্টৰেজ মল হয়। তাতে তোমাৰ পঢ়ি আৰু আছে। তুমি চ চাব যদি বিচাৰা চিনেমা চাব বিচাৰা চিনেমাও আছে। তাতে তুমি য কিবা চব ব্ৰেণ্ডৰ কাপোৰ পাই যাবা তুমি তাতে। হেৰি ৰিলায়েনচৰ তাৰপিছত তোমাৰ লেভাইজ তাৰপিছত তোমাৰ পেন্তলচো আছে। তাতে ভিতৰতে তুমি যি বিচাৰে সেইটো পাই যাম। পুমা জো এ খোৱাৰো আছে তাৰ ভিতৰত তোমাৰ হেৰি আছে। বাৰ্গাৰ কিং আছে, ডমিন'জ আছে, তাতে কেফ চিও আছে তাতে ভিতৰত ফুড কৰ্ট থাকে ন।
অ', অ', অ'।
অ' সেইবোৰতো আছে।
ঠিকে আছে মানে বহুত। বহুত ডেভলপ হৈছে মানে।
অ' সেই-এইবোৰতটো আছেই। তাৰপিছত তোমাৰ ধোচা আৰু জীয়ণী আইচক্ৰীম, আইচক্ৰীমৰ দোকান বহুত খুলিছে। জীয়ণী আইচক্ৰীম আছে। বস্কিন ৰবিন খুলিছে নতুন কে অ'।
বাস্কিন ৰবিনো খুলিছে? বাপ ৰে বাপ।
কিন ৰবিনো খুলিছে ইয়াতে। আৰু তুমি নাজানা নেকি, আদাবাৰীত যে ন নতুন পাৰ্ক বনিছে। তাৰ ওচৰতটো আৰু পুৰা মেলা লাগি থাকে। তুমি যি বিচাৰা সেইটো, অ' ক'ৰিয়ান খানাও পাই যাবা তম তাতে।
আচ্ছা আচ্ছা ভালেই। তেতিয়াহ'লেতো কালি যাবই লাগিব সেইপিনে। বৰষুণ দিলেতো বৰষু বৰষুণ দিলেতো কেনচেল। অ' বৰষুণ দিল কেনচেল কৰিব লাগিব। বৰষুণ নিদিয়েতো মই কালি আহিম ন?
অ'। বৰষুণতো একো ঠিক নাই। ব-বৰষুণতটো যেতিয়া-তেতিয়া দি দিয়ে। আৰু বেছি সময়ৰ কাৰণে নিদিয়ে ন অলপ-চলপ সময় কাৰণে দিব। সেইটোৱে। কিন্তু তোমাৰ, ইয়াতে জালুক পাৰি যে ৰে'লৱে ফ্লাইঅভাৰ যি আছে, তাৰ তলৰ পৰা যে এটা গলি যায়। সেইটো পুৰা ভাল ভাগি আছে। তাতে চব, যিমান বিল্ডিং আছে। আৰু মানে ভিতৰৰ ফালে যোনটো মানে ৰে'লৱেৰ বিল্ডিং মানে জমিনবিলাক হয় ন? আৰু বেলেগে দখল কৰি যে কিবাকিবি বনাই লৈছে। নিজৰ বিল্ডিং ভাড়া কৰি লৈছে। কোনোবা ঘৰ বনাইছে, কোনোবা দোকান বনাইছে ন? এইবোৰ চব ভাগি আছে। সদায় জেচিবি আহে, আৰু সি গুচি গ'ল। লাহে লাহে কৰি চম ভাঙগি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
তাতে এই ৰেলৱেত ৰেলৱে ট্ৰেক বনিব
অ' বনাব নেকি নতুন।
বনাই আছে। মানে এতিয়া আগত ভাগি আছে ভাগাৰ পিছত যায় যোনে মানে দখল কৰি লৈছে। জমিন বিলাক আৰু দখল কৰি নিজৰ তাৰ কাগজ নাই জমিনৰ সিহঁতক। টো ভাগি আছে আৰু যাৰ কাগজ আছে আৰু বাট মানে আমাৰ গভাৰমেন্টত। লাগে চৰকাৰত লাগে। জমিন তো সিহঁতক আকৌ। ভাঙিব কিন্তু পইচা দিব আৰু যোনে দেখাৰ কৰিছে ন ৰেলৱেৰ জমিন সিহঁতক পইচাও নিদিয়ে চবৰে ভাগি আছে। অ মইতো বহুত মইতো নিজৰ চকু দি শিকিছো মইতো জালুকবাৰী অহা যোৱা কৰিয়ে থাকো ন ত মইতো সদায় চাও যে মানুহ বিলাক কান্দি আছে আৰু নিউজতো দিয়ে ন? হয় তো কি জালুকবাৰীত যিমান মানুহ আছে। চবৰে ঘৰ চৰ ভাংগি আছে। আৰু ইয়াৰ পৰা জালুকবাৰী পুৰা পাণ্ডুলৈকে কিবা ৰেলৱে কিবা চৰকাৰৰ কিবা আছে আৰু স্কিমে
আচ্ছা আচ্ছা আচছা আচছা
বনাব কিবা বনাব।
অ' তই বহুত কেইটা ঘৰ ভাঙিব তাতে।
অ' অ' মানে বহুত। ভাঙিছে এতিয়া আৰু বাকী আছে চলি আছে কাম। ভাগাৰ সেইটো ঈদৰ পিছৰ পৰা মাংগা ও আৰম্ভ কৰিছে ঈদৰ পিছৰ পৰা।
অ' আচ্ছা এই ইঈ ইঈদটো যোৱাৰ পিছত।
উম আৰু মানে আাজি ভাাগে তাৰপিছত। কেইটা মানুহৰ ঘৰত চিন মাৰি গুচি যায় যে আকৌ তিন দিন বা মাৰ পিছত সিহঁতৰ ভাবিব। তেনেকুৱা। অ মোৰ এটা কাজিন আছে, সিহঁতে বহুত ডাঙৰ বিল্ডিং বনাইছে তাতে। টো ও ভাঙিব চিন মাৰি গৈছে, এতিয়ালে এতিয়ালৈকে ভ ভঙা নাই কিন্তু নতিচটো নটিচ টো বহুত আগৰ পৰাই দিছে ভঙাৰ কিন্তু এতিয়া ভা মানে ভাঙিব বুলি একদম মানে চিয়ৰ হৈয়ে গল। যে একদম ভাঙিবই চিন মাৰি দিছে অ। খালী কৰিব দিছে বস্তু বিলাক। অ লৈ যাব দিছে আৰু বহুত মানুহতো ঈদত ঘৰত গৈছে ন। এইটোতো ঈদত ঘৰত গৈছে এনেই তালা মাৰা আছে। চ যি চি বি আহি ভাগি চব আনা হেৰি আলমাৰি চই সফালে পৰি কাপোৰ বস্তু চব নষ্ট কৰি দিছে একদম।
অ সিহঁতক কিবা কম্পেনচচন দিছে নে দিয়া নাই?
নিদিয়ে নেকি? সিহঁতো ভাৰাটিয়া আছিলে সেইটোতো মালিক নাছিলে। বাকী তুমি যদি য আহিব বিচাৰা তুমি আহিব পাৰা, ইয়াতেতো বহুত কিবা কিবি খুলি গৈছে। যে তুমি আহি ভালে পাবা ইয়াতে।
এতিয়া ঠিকেই আছে।
উম গধূলি গধূলি আহি যাবা। গধূলি ঠাণ্ডা থাকে, ইমান গৰম নাথাকে। আহি যাবা আৰু গধূলি
ঠিক আছে।
অহ। ঠিক আছে ন মইয়ো যাওঁ। খানা বনাম, খাম দেখিয়েই হব ন? তুমিও খোৱা। উম থাকিব ভালকে। উম ব উ